অ পাইছো পাইছো আহ কি কৰি আছিলে আছো দিয়ক আপোনাৰ
অঁ আছোঁ আছোঁ
হয় হয় খোৱা বোৱা কৰিলে
খোৱা বোৱা নাই কৰা কৰিমহে এতিয়া কৰিমহে আপুনি বৰদোৱা গৈছে নে নাই উ
বৰদোৱা মই এই নতুনত যোৱা নাই দেই পুৰণাখনত গৈছিলোঁ বাৰু
অঁ পুৰণাখনত গৈছিলে মই গৈছোঁ গৈছোঁ দু খনতে গৈছোঁ বাৰু
হয় কেনেকুৱা বাৰু হ হেৰি
নতুনখন তো বহুত ডাঙৰ মানে বহুত বেছি ডাঙৰ ধৰি লওক এশ পষষ্ঠি বিঘামান মাটি মানে সেই বিভিন্ন ধৰণৰ শংকৰদেৱৰে মানে ক্ৰিয়াকলাপ আৰু যিবিলাক কৰিছিলে ধৰি লওক নাম সমৰ্মৰ প্ৰচাৰৰ কাৰণে তেওঁৱো বৈষ্ণৱ ধৰ্ম আনিছিলে সেই সকলোবিলাক আছিল সবানে আৰু গোটেইখন ঘোৰোঁতে আপোনাৰ প্ৰায় দুই তিনি ঘণ্টামান সময় লাগে
খুব প্ৰিয়
উম বহুত বেছি ডাঙৰ যে এটো
হয় হয় হয় হয় এনে আপোনাৰ মানে হেৰি ওচৰতেনে বাৰু
ওচৰত কোনখনৰ কথা
এই পুৰণ নতুনখন পুৰণা খৰ লগত
অঁ অঁ অঁ তেনেকৈ বনাইছে অঁ লগতে এনেকৈ এই পুৰ পুৰণাখনত কেতিয়া মানে গৈছিলে আপুনি
এই মোৰ যোৱা আজিৰ দিন হ'ল ওম' ছয়, সাত বছৰ বেছি হ'ল।
অ' ছয়, সাত বছৰ বেছি হ'ল। মইওঁ বেছি। যোৱা নাই বাৰু মই সৰুতে এবাৰ গৈছিলোঁ তেতিয়া বাৰু ইমান বুজি হোৱা নাই মই। এ খালি এটা বস্তু মনত আছে যে মোৰ সেই মা দেউতাই মানে এ দেউতাই চাগে লং পেণ্ট চাৰ্ট পিন্ধি গৈছিল নেকি, তাৰপিছত সলাব লগা হৈছে মানে। তাত আকৌ ধূতি আৰু মানে সেই ট্ৰেডিশ্যনেল যিটো সাজ আমাৰ সাজপাৰ, উম্, আ মানে ট্ৰেডিচ্যনেল যিটো সাজপাৰ, অসমীয়া সাজপাৰ অঁ সেয়াহে পৰিধান কৰিব লাগে। সলাই লৈছিলে মানে, তাত গৈ তেনেকৈ ভাড়াত পায় আৰু, অঁ ভাড়াত পায় তাত গ'লে কোনোবাই যদি ধৰি লওক লং পেণ্ট চাৰ্ট পিন্ধি গৈছে। এনেকেতো সোমাব নোৱাৰে, তাত ভাড়ালে পাই মেলি।
অ'। মই অ'। এনেই আপোনাৰ- এই আঠখেলীয়া যাওঁতে সেইটো প্ৰব্লেম মোৰ লগত হয়, আমাৰ লগত হৈছিলে মানে। আঠখেলিয়া নামঘৰ যাওঁতে, মানে আপোনাৰ আঠ এনে আপোনাৰ হেৰি, গোলাঘাটত আছে। অ'। তাৰপৰা এই হেৰি সেই আহোতে তাতো সেই মানে এনেকে ভাড়াত পায়। কিন্তু বৰদোৱাত ভাড়াত পায় বুলি মই গম নাপাওঁ। কাৰণ মানে হেৰি- তাৰ ঘৰৰ পৰা গ'লে মানে হেৰি কৰিয়ে পিন্ধা যে- অ'। তাতো পায় ন ভাড়াত?
অ' পায়, পায় এনেক পাই যায় আৰু। অ' আ আ আঠখেলীয়ালৈ যাওঁতে কোন কোন গৈছিলে আপোনালোকৰ? আপুনি আৰু?
মোৰ মই মোৰ মামাহঁতৰ লগত থাকোঁ। মামা মামীৰ লগত গৈছিলোঁ।
অ', মামা মামীৰ লগত গৈছিলে। গোলাঘাটত থাকে নেকি তেওঁলোক নে ইয় পায়
অ তাপ ঘৰৰ পৰাই গৈছিলো
অঁ ঘৰৰ পৰা গৈছিলে তাৰপাছত সেই সৰুতে যোৱা এবাৰ বৰদোৱাত তাৰপাছত আপোনাৰ আজি তেৰ বছৰমান আগতে মই এবাৰ গৈঁ ছো মোৰ দেউতাৰ লগত গৈছো
তেতি বহুত পেচ পাঠ হয় কি কৰিখিছিল
হাঁ হা অঁ আগতে যোৱা বাৰু মোৰ সিমান মনত নাই মানে খালী মনত আছে যে মানে সৰু আছিলোঁ আৰু এই মাহঁতে মানে পুৰা অসমীয়া যিটো সাজপাৰ তেনেকৈ পিন্ধ পিন্ধিব লগা হৈছে ছিলে সেই সেইখিনি কথা মনত আছে মোৰ বাকী জেগাখিনি ইমান মনত নাই তাৰপাছত এই ডেৰ বছৰ ওৰ আত যে গ'লোঁ উম য মানে তেতিয়াতকৈ পৰিৱেশটো বহুত
বহুত বলেগ বেলেগ অ হয় হয়
ধুনীয়াকৈ বনালে তাতে যিটো কীৰ্তনঘৰ নাম কীৰ্তন যে হয় সোমাইছেনেে নাম কীৰ্তন হোৱা ঘৰটো বহুত ডাঙৰ ন
বহুত দ বহুতওঁ উ
টো মানে বহুত মানুহ হয় আৰু সেই সৰু ডাঙৰ ওচৰত সকলো ল'ৰা ছোৱালীয়ে মানে চাদৰ মেখেলা পিন্ধি পেলাইহে যায়
হয় হয় সেইটো হয় ধুতি ধুতিৰি পজামা পিন্ধিছে পাঞ্জাবী এইবিলাক পিন্ধিছে
পাঞ্জাবী পিন্ধি পেলাই যায় আৰু কাৰোবাক যদি দেখিছে ধৰি লওক ল পেট চাৰ্টি পিন্ধি সোমাই আহিব লৈ মানে ভিতৰত মানুহ থাকেই আপোনালোক নাহিব এনেকৈ নোহোমাব এনেকে
কিন্তু এইটো কিন্তু বহুত দৰকাৰী সঁচাকে সেইটো আমি নিজে যিও জানিব লাগে মানে ইমান পবিত্ৰ স্থান এটাত যোৱা যায় তেওঁ নিজৰ সাজপাৰটো পৰিধান কৰে পূজাটো নিজৰ কাৰণে ভাল নিজৰ সেইটো এটা পৰিচয় সেইটোৱে
নিজৰ পৰিচয়টো এৰি পেলাই ম'বাইল চাৰ্জজন ধৰি লওক আমাৰো নহয়
সেইটোৱে সেইটোৱে আৰুানে কি অ হয়তো নিজকে নিজে অকমান কৰা নিচিনাহে সহযোগ মানে বেলেগে বেলেগ এজনে দেখুৱাইছে। যাব লগা হয় সেইতিয়া
এতিয়া থাকি যায় যোৱাবাৰ মযই মানে চাদৰ মেখেলা পিন্ধিছোঁ পিন্ধিব লাগে যে মই জানো মই পিন্ধি পেলাই ওলালোঁ কিন্তু দেউতাই মানে আপোনাৰ হেয়া পিন্ধি গ'ল পাইজামাটো আৰু তলত যে পাজ্ঞাবি পাইজামা তেনেকৈ পিন্ধি পেলাই গ'ল মানে তাৰপিছত আহ সেইকাৰণে সেই আৰু নসলালে আৰু দেউতাই মানে সোমাব নিদিলে আৰু সেনেকৈ দুৱাৰমুখৰ পৰাই চাই থাকিলে ই উ মইহে বহিলোঁ মানে ভাবিছিলে মানে পাঞ্জাৱী সৈতেও ক'ব দিয়ে।
অঁ অঁ এতিয়া ইয়াতো সেই এই ঢেকীয়াখোৱা নামঘৰ আপহে তেনেকুৱা সেইবিলাকতো মানে নিজিয়ে আজ তেনে সেই অসমীয়া সাজপাৰ অসমীয়া সাজপাৰ লাগিব মান মান মইনাাপুৰীয়া নামঘৰ এনেকুৱা তে এইটো মে অকমান উ কঠিনতা এটা আনিছে মানে এইটো পিন্ধিবই লাগিব মানে অসমীয়া সাজপাৰটো
ত সেইটো আপুনি কি বুলি ভাবে বাৰু অসমীয়া সাজপাৰ যে বাধ্যতামূলক কৰিছে মানে নামঘৰত সোমোৱাবলৈ কাৰণে সেইটো ভালনেে বেয়া বুলি ভাবে।
মইতো ভাল বুলিয়ে ভাবো পাই মই কিৰহ কাৰণে ভাল বুলি ভাবো কাৰণ আমাৰ বিশেষকৈ আমাৰ অসমীয়া মানুহখিনি নিজৰতো নাইকিয়া কৰি দিয়া নিচিনা হৈছে আমি পশ্চিমীয়া বিলাক বেছিয়ে গ্ৰহণযোগ্য বুলি ভাবা হৈছোঁ একচুৱেলি মানে আচলতে কি হয় সুবিধা অনুযায়ী হয় কামবিলাক। এতিয়া‌ উম সেইটো কাৰণে সেইটো নিজৰ সুবিধাটো নিজে যেনেকৈ ল'ব পাৰে কিন্তু সেই ধৰ্মীয় অনুষ্ঠানত গ'লে নিজৰ মনৰ পবিত্ৰতাটোৰ কাৰণে আচলতে নিজৰ সাজপাৰটো পিন্ধি যোৱাটো মই মানে ভাল বুলি ভাবোঁ।
উম
মই আকৌ ভাবো মানে এতিয়া ধৰি লওক আমাৰ যিখিনি পূৰ্বপুৰুষ তাৰ তাৰপৰা চলি আহিছে ন অসমীয়া সাজ পাৰযোৰ এতিয়া ল'ৰা ছোৱালীখিনি ইনে কেনেকৈ গম পাব যে আমাৰ আচলতে আমাৰ সাজপাৰ কেনেকৈ এতিয়া যেতিয়া ধৰ্মীয় অনুষ্ঠান তাত যাব সিহঁতেও সেই সাজপাৰযোৰ পন্ধিলহে মানে এটা টান
আহি যায় সেইটো হয় উম নিজৰ সংস্কৃতিৰ প্ৰতি। এতিয়া সে এতিয়া মানে আপোনাৰ আপাৰ আসাম ফালে দেখো বিহু মাৰিলে মানে আপোনাৰ ৰিহা মাৰিয়ে এনেই সাধাৰণতে এ ওচৰৰ ঘৰত যে হিঁচু হুঁচৰি দলবিলাক যে আহিছে সৰু সৰু বাচ্ছ বিলাক যে সেই দেখো মানে আপোনাৰ উম হেৰি দিয়ে ৰিহা খন পিন্ধিয়ে মানে বিহু মাৰিবলৈ আহে যি দুই তিনিটা ল'ৰা ছোৱালী আহে কিন্তু সেই ৰিহাত পিন্ধি আহে মানে
অ।
আৰু মানে বাচ্ছাবিলাকে মানে আপোনাৰ এই মানে বিহুৰ যিটো ড্ৰেছ মানে। এই মুগা ধুতি মুগা ৰঙৰ ধুতি আৰু সেই জাৰ্চিটো সেইটো পিন্ধিয়ে আহে মানে কিন্তু মানে ইমান ভাল লাগে চাই পেলাই কিন্তু এতিয়া মানে কিছুমান কিছুমান ঠাইত সেইটো নাই মানে মানে খালি এনোদ পিন্ধোঁ আৰু সেই তেনেকৈ মাৰি পেলাই আছে অ তই এনেই স্কুল অ
বিহু বুলি ক'লেতো আমি আৰু বেছিকৈ আমাৰ মুগা সাজযোৰে ব্যৱহাৰ হয় গতিকে সেই মাত কিছুমান মাক দেউতাক মানে সেইটো প্ৰতি সজাগ আৰু
একদম অ পিন্ধাই পঠিয়াই মানে সৰু হওক ডাঙৰ হওক মানে উম পাৰ চম ফে দেখা যায় আপোনাক যদি তিনি চাৰিটা বাচ্ছা যদি মানে বিহু গাবলৈ আহে নহয় সেই মানে পুৰা মানে সেইটো পৰি মানে হেৰি কৰিয়ে আহে মানে সাজপাৰটো পৰিধান কৰিয়ে আহে মানে সৰু বাচ্ছা হওক লাইক অ সৰু হওক ডাঙৰ হওক এতিয়া সাধাৰণতে আমি ঘৰে ঘৰে বিহু মাৰিবলৈ হ'লে গগনা কাকোৰ খি এইবিলাক মানু নামাৰো ন কিন্তু মানে তাৰ ইয়াৰ চব লাৰি আহে
অঁ এইটো উজনি অসমৰ কিন্তু সঁচাকৈ মানে বহুত ভাল কথা মানুহখিনিয়ে যে সেইখিনি প পাহৰি যোৱা নাই আৰু তাৰ পৰা মানে মধ্য অসমেও শিকিব নামনি অসমো শিকিব
শিকিব শিকিব বহুতখিনি আজিকালি বহুত উন্নত হলত অ আজি মানে কিছুমান মানে কিছুমান এই নতুন জেনেৰে্যনৰ কিছুমান ল'ৰা ছোৱালী বহুত সজাগ কিন্তু এই ক্ষেত্ৰত আজ উম বহ কিছুমান নানে চব নহয় তাৰ মাজতে হ'বগৈ বাৰু গোটেইখিনি চবটো হানড্ৰেট পাৰ্চেন দিব নোৱাৰে ন এশ পতক হ'ব নোৱি ন এ কিন্তু তাৰ মাজত মানে বহুত বহুতখিনিয়ে আজিকালি দেখা যায় আৰুপাক আজিকালি ছোৱালীবিলাকক চাবচোন বিয়া বাৰু হ'লে চাদদৰ মেখেলাত বেছি আগ্ৰহ দিয়ে
অঁ বেছি আগ্ৰহী সেইটো হয় কিন্তু অঁ
সেইবিলাকত মানে ভাল লাগে মে নিজৰটো সিহঁতে মানে এৰি নিদিয়া নিচিনা হয় ন বা লেহেংগা চেহেংগা এইবিলাক সিহঁত ইমান মানে হেৰি নকৰে গুৰুত্বতটো দিয়াতকে মানে বিশেষকে। চাদৰ মেখেলাযোৰ পিন্ধি মানে সেই তেনেকুৱা তাত বেছি হেৰি কৰে।
সঁচাকে সেইটো ভাল মানে। ভাল ভালৰে লক্ষণ আৰু আমাৰ সংস্কৃতিবিলাক পাহৰি নাযাব আৰু সিহঁতে আগুৱাই লৈ যাব। উম। তাকে। ভালেই লাগিল বাৰু আজি।
হয় হয় হয় তাকে বাকী আপোনাৰ গা ঠিকে আছে চাগে অ হ'ব বাৰু দিয়ক অ উম।